আ
কি কৰি আছা?
এ ভাত বনাই আছো ৰবা।
ভাত বনাই আছ?
অঁ।
কি বনাই আছ?
ভাত, ৰুটি, ৰঙালাও আলু ভাজি। এ ভাত হ'ল। এ ভাজি বনাই আছো আৰু ৰুটি বনাম আৰু বনোৱা নাই।
অ'।
তুমি কি কৰি আছা?
মই এনেই আছো ৰবা।
অ', ভাত হ'ল তোমাললোকৰ?
আমাৰ ভাত বনাব যোৱাই নাই ৰবা যাবহে, এ মায়ে এক্সাৰচাইজ কৰি আছে।
অ'।
মোৰ আজিৰ পৰা বা কি বা হৈছে অ', মচত' একদম কঁকাল খনৰ বিষত থাকিব পৰা নাই ৰ'বা মানে। কঁকাল ডাইৰেক্ট একদম মা আঁতৰ নিচিনা বিষায় আদি বিষায় আছে মই হাল বাও নৱাৰো। শুবাও নোৱাৰো উঠবাও নোৱাৰো একদম মেইন কঁকাল খান বিষ।
কিয় বা কিবা হৈছি দে
কিবা হৈছি মস্ত কঁকালৰ বিষ হৈছে, এইটোটো মোৰ কঁকালৰ বিষ কেতিয়াও হোৱা নাছিল মোৰ হঠাৎ কঁকালৰ বিষটো হয় ৰ'বা এইটো বিষ যদি আৰু হয় মই বৰবাত।
তাকেতো কিবা ককালত দুখ পোৱা কৰি কিবা কাম কৰিছিলা নেকি?
কঁকালত দুখ পোৱা মানেতো মই কি কি কি কৰিলো মই আনি দিছিলো ৰাতিপুৱা বেয়া হে চিমেণ্ট সিদিনা আনিছিলো ইটা হালি কেনে সেইকাৰণেও হ'ব পাৰে।
হয় সেইকাৰণে চাগে একেলগে লগ লাগি কেনে চাগে সম্ভৱ একদিনতে বিষটো উঠিছে চাগে।
অঁ। মাংস আছিল বোলে মাংস চাংস নাই এতিয়া।
নাই, কালিয়ে আনা মাংস। তাৰপাচত অলপ
কেঁচা মাংস আছিল, আছিল বোলে দেখোন ফ্ৰিজত।
কেঁচা নহয় সেই, সেই আছিল বনোৱা কালি ৰাতিৰে।
অঁ' তাৰ পিছতে গধূলা আজি কিবা দাদাক ভাজি দিয়া বুলি কলা।
অঁ' সেই সি আনিছিল জিমৰ জিম কৰি কেনে সি খাই না এইগিলাখান।
অঁ।
সেই আনিছিল সেইয়ে খাবা মই ভাজি দিলোঁ ঘি দি।
বাহ, ঘি, ঘি দি ভাজিছ নেকি?
মই ঘি দিয়ে ভাজো।
বঢ়িয়া। পিছে দিনটো কি অত চত খালা নে নাই?
খালো দিনতো খালো, গধূলি জিম কৰিলো, কৰি কেনে কণী খালো।
আৰু ৰাতিপুৱা বোলে চোন ৰুটি আৰু মাংস খাইছিলা বোলে হা।
অঁ' ৰাতিপুৱা উঠি কেনে মানে কি হ'ল ভোক লাগিল। ভোক লগা কাৰণে আৰু উঠি কেনে দুখন ৰুটি বনালো। ঘি দি কেনে।
আহ'। তাৰ পিছত?
সেই খালো তাৰে পিছৰটো নাই আৰু তাৰপিছত
হা? হেল্ল'। হেল্ল'। হেল্ল' অঁ' এই ৰিলছ চাই আছে নেকি গম পোৱা নাই ৰ'বা। ৰিলছ চিলছ চাই আছে চাগে।
হেল্ল'।
হেল্ল' অঁ'।
অঁ' সেই কি কয়, চাহ-চাহ কিহেদি খালা?
চাহ খালো তোমাৰ চিংৰা। তুমি কিহেদি খালা?
মই চাহে খোৱা নাই।
কিয়?
অঁ।
কনী খোৱা কাৰণে আৰু চাহ নাখালোঁ।
অঁ' জিম গৈছিলা?
অঁ' জিম গৈছোঁ আজি।
কি কি মাৰিলা?
আজি মোৰ সেই ৱৰ্কআউট কেইটা লেগৰ।
অঁ।
লেগৰ ৱৰ্কআউট কেইটা আৰু লেগৰ যিকেইটা মানে মেইন এক্সাৰচাইজ সিকিটা।
অ।
গম পাইছ, অ পাইছোঁ।
উম, ফল্ডাৰ মাৰা নাই।
মাছো, চল তা লগতে
অ, ঠিকেই আছে দিয়া।
আজি মুনু বা হত আহা নাই?
আহিল না নাই আজি।
অ ৰাতিপুৱাই আইছি।
মুনু বা হত আজি ৰবা ৰবা অ ৰবা বোলো। মুনু বা, আজি আহা নাই ত পৰা বৰষুণ দিয়া দিয়াৰ কাৰণে। তাৰ মোবাইলতটো বেয়া হৈছি না।
অ।
তাকে তাইৰ মোবাইলটো বেয়া হৈছি তাৰ পিছত বেয়া হোৱাৰ পিছত দোকানত, দিলাক দিয়াতে মানে কি হ'ল বেয়া, মানে সেয়া হৈ গৈছে এই কিবা মানে গৰম হৈছে নেকি মানে মাদাৰ বৰ্ড খান মানে জ্বলি গৈছি।
অ,
যাই কেনে তাতে ঠিক কৰিবা দিলাক পৰহি মানে দিছিল দিয়াৰ পিছত, সেইটো ন হাজাৰ আঠ ন হাজাৰ টকা লাগব বুলি কৈছো এতিয়া আঠ ন হাজাৰ টকাত। দুখন এটা বেলেগ মোবাইলে পাব।
অ'
হয় না।
হয়াত
হেল্ল' অ। ত' তুমি মোৰ চাউণ্ডটো শুনা পাও না নাপাও
মই আহ তোমাৰ চা বনাও
অ তুমি এ তোমাৰ মোবাইলতটো লোৱাত নহয় চাগে ভালকে,
মই বহি
সেইকাৰনে।
ৰবা, একো কৰা নাই।
অ নহয়, মোবাইল টো ভালকে ধৰি থাকবা।
মোবাইল ভালকৈ ধৰি আছোঁ।
অ, বোলো মোবাইলটো এনেই ভালকে ধৰি থাকবা।
অ, ধৰি আছোঁ।
অ সেই তাৰে পিছত সেনকে অ সেনকে ফন চনো নালাগে।
অহ।
তাৰপিছত নালাগাতে তোমাৰ এই দিনত সেই কি কলো এ তই টেলিফোন টোত মাৰি আছো মাৰি আছো, ইটাক লাগি মাৰি আছো ফোন টো ৰিচিভ নকৰে।
অহ।
ফোন টো ৰিচিভ নকৰা নাই একবাৰ তহঁতে কল বেক কৰ বা ফোনটো মাৰ একবাৰ চা কোনোবা মাৰব। কৰে বুলি ফোন।
অঁহ।
ফোনটোও চাগে চাৱাও নাই লাৰাও নাই কি বা কৰি আছে, শুইে আছে না কি কি কৰি আছে সিহঁতে দেখোন। ফনো নামাৰে
অ
দিনতটো মাৰি আছো ফোন ৰিচিভ চিচিভ নকৰে সেইকাৰণে নাহিলোঁ ৰ'বা
আজি কল বেক কৰবা পাৰলাক না পিছে কৰলাক কৰলাক না নাই
ইটাক লগি কল বেক কৰাই নাই ৰবা তাৰপিছত জেঠীমাক ফোন মাৰলো জেঠীমা লো দোকানত বহি আছে ঘৰত যাৱাই নাই
অ অ তোমালোকৰ সৰু বাবু আহিছিল নহয় গেল না কি সি?
অ সৰু বাবু গেল গেল ৰবা আজি তাকে তাক ফোন গেলাক জাই বোলে মানে একলাই গেল
অ
যাই তাৰে পিছত ৰঙিয়াল বোলে বোৱাকৰ তাতে কলেজ না
অ
তাৰপিছত সেই কৰি লগ আহিল তাতে মানে লগ কৰি ইফালে লগত গেল লৈ গেল
অঁ
আৰু এটা তাৰপিছত গিটাৰ কিনি আকৌ তাতে ঘৰত গ হ'ল মই বোলো কিবা খাল ন নাই বোলে নাই বোলে খোৱা নাই ইতে বোলে ৰঙিয়াত বোলে বিৰিয়ানী চিৰিয়ানী খায় ঘৰলৈ যায়কেনে তাতে আকৌ বোলে দাদেকে নিবা আইছি
অঁ
নিবা আহা পিছত তাৰে পৰা অলপ চাৰে সাতটা মানত ঘৰ যায় পাইচি বুলি মোক ফোন ফোন কৰিল
অ
তাপিছত ফোন কৰি কিনে ক'লাক আৰু যাই পোৱা বুলি তাৰপিছত মই বোলো কি কি ক'লা ক'লাক তামানে ইতা তাকে ফোন ফোন কৰলাক কালি মই ক'লো আই কিতা আহিব?
অ
সি কলাক আইতা বোলে কালি আহিব
কালি লগত আহিব?
ডাঙৰ বাবুৰ লগত
অ
তাৰে পিছত এতিয়া আইতাক আৰু সুধলো আইতাই আকৌ কয় যি যোৱাটো যাম ৰ'বা কিন্তু কোনদিনা যাম ডেট ফিক্স হোৱা নাই
অ
সেইকাৰণে ডাঙৰ বাবুৰো বোলে বোলে তপ- তপলাৰ পৰীক্ষা আছে আইতাক থৈ কেনে একদিন থৈয়ে গুচি যাব সেইকাৰণে সেইটোও আহে নেকি
অ অ
কাৰণ সিটো একদিন থাকি কেনে গুচি যাব বোলে অ
অ
আইতাক থৈ কেনে বোলে গুচি যাব তাকে আৰু সৰু বাবু কালি আইভো
উম
আৰু আইতাই আকৌ ক'লাক যি যাৱাটো যাম ৰ'বা কিন্তু- কোন-কোনদিনা যাওঁ ডেট ফিক্সে হোৱা নাই।
অঁহ', -অ' সেইকাৰণে গৈছে চাগে আহিব কাৰণে।
অ' সেইকাৰণে মানে গম পাওঁ। চব ঘৰখনৰ গৰু, ছাগলী বিলাক সিয়ে চাই না।
অঁহ।
গৰু, ছাগলী, তাকাল য'ত যিমান আছে গোতেই তাৰে দায়িত্ব সিয়ে চাই ঘৰ- ঘৰখনৰ। চাই মেলি আকৌ সি কলেজ গুচি যায়।
উম বুজি পাইছো নহয় আহিবৰ কাৰণে চাগে বেছি সম্ভৱ।
অ' বোৱাক যোৱা নাই বোলে, এই খুল-খুলখেলাক তোকহে বোলে লৈ গৈছে বোলে দাদেকৰ খুলখালাক। ত' গ-গৰমৰ বন্ধ কাৰণে।
অহ', -অহ', -অহ', -।
এ' এতিয়া গৰমৰ বন্ধ-সন্ধ সেহতে অহ', যোৱা হৈছিয়ে ৰ'বা এনকে। যাৱা মেলা কৰে গৰমৰ বন্ধত ই মানে ইটাতে ভিনিয়েকৰ ঘৰত যায়। থাকে। হেল্ল'।
অহ।
অ' গম পাইছ। আমাৰ আজি কি বা বনাই এতিয়ালৈকে ঠিক ক হ নাই ৰবা মানে দিনত দালি-চালি আছে।
অ।
তাকে দিনত দালি-চালি আছে, এতিয়া কি বা বনাই।
অহ।
সেইটো কাৰণে চাও খা-খাও ৰ'বা কিবা বনাই, এইগিলা দালি- চালি খাবা ইচ্ছাই নাই আহ।
তাকেতো, আহ আমাৰো দালি আছেই।
এ কি বনাবা?
শুনিছা?
অ', কি বনাবা?
হেল্ল'।
অ' হেল্ল' কি বনাবা?
হেল্ল'।
হেল্ল'- শুনছ নে নাই? হেল্ল', হেল্ল'।